অ' মোৰ ভাল - ভাল। তোমাৰ ভালনে?
আছো, মোৰো ভাল। ঐ আজ, আজি ভাবিছিলো অলপমান এ' এ' আমাৰ কি বুলি কয় পৰিৱেশৰ ওপৰতে অলপমান কথা পাতো নেকি?
উম, ভাল -ভাল খুব সুন্দৰ ভাল বিষয়তে তুমি বাছি লৈছা।
হয়। বাৰু আহ, তুমি কি ভাবা যে আমাৰ পৰিৱেশটো মানে পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি কি কি কাম কৰা উচিত?
আমাৰ পৰিৱেশ বৰ্তমানৰ যি মানে আমাৰ পৰিৱেশ সেই পৰিৱেশ আমি যদি আগৰ পৰিৱেশলৈ ঘূৰাই পাবলৈ হয় তেতিয়াহলে আমি পোন প্ৰথমতে মানে আমাৰ চৌপাশটো পৰিষ্কাৰ কৰাৰ লগতে অধিক হাৰত মানে গছপুলি, বৃক্ষৰোপণ কৰিব লাগিব তেতিয়াহে মানে আমি আমাৰ এই চৌপাশৰ আ, মানে যি বাতাবৰণ বা সেই বাতাবৰণ আমি মানে পুনৰাই আগৰ নিচিনাকৈ আমি ঘূৰাই পাম। সেই বুলি মই ভাবো মানে, তুমি কি ভাবা?
হয়, একেবাৰে সঁচা ক, কৈছা যিহেতু মানে পৰিৱেশ আমাৰ জীৱনৰ এক আহ, অতিকৈ মানে গুৰুত্বপূৰ্ণ অংশ হয়। অ, মানে ইয়াৰ অবিহনে আমি জীৱন কল্পনা কৰিব নোৱাৰো। সেইভাবে আমি যিম, আন পৰিমানে পাৰো সিমান পৰিমানে গছ- -গছনি লগাবলৈ চেষ্ট, চেষ্টা কৰিব লাগে আৰু গছ -গছনি অযথা কাটি নষ্ট কৰিব নালাগে। যদি আমি গছ-গছনি অযথা কাটি পিনি নষ্ট কৰো, তেতিয়া সেইটো মানে আমাৰ আমাৰ পৰিৱেশৰ ওপৰতে অকল নহয়, আমাৰ স্বাস্থ্যৰ ওপৰত হওক আমাৰ জীৱনৰ ওপৰত গোটেই মানে, প্ৰক্ৰিয়াৰ ওপৰতে মানে প্ৰভাৱ পেলায়।
হয়, একদম ঠিক কথা কৈছা। কাৰণ কিয় আজিকালি তুমি মন কৰিবা মানে আমাৰ এই, হাবি -বনাঞ্চলবিলাক, গছ- বন কাটি তহিলং কৰিছে, এই, ইয়াৰ ফলত আমাৰ মানে, আমাৰ জীৱকুলৰ ওপৰতেই প্ৰভাৱ পৰিছে নহয় জানো?
হয় -হয় বহু -বহু পৰিমাণে মানে এইবোৰ বিভিন্ন গছ -গছনি কাটি পিনে আমাৰ জীৱ বিলাকৰ ওপৰতে প্ৰভাৱ পৰিছে। যিহেতু আগতে আমি দেখা পাই আছিলো যে, আহ যেতিয়া ঠাণ্ডা আহ ঠাণ্ডাৰ সময় আহ, আৰম্ভ হয়, তেতিয়া মানে বিভিন্ন ধৰণৰ, চৰাই- চিৰিকটি আহে আ, আমাৰ এ' আমাৰ অঞ্চল, ললৈ আহি পিনে মানে এ' বাস কৰিবলৈ লয়, কিন্তু এতিয়া মানে এই বনাঞ্চলবোৰ কাটি ধ্বংস কৰাৰ কাৰণে সেই চৰাই চিৰিকটিবোৰো দেখিবলৈ টান, টান হৈ গৈছে।
হয় -হয়
নোহোৱা হৈ গৈছে।
হয় ঠিক ঠিকে কৈছা, আহ তেতিয়াহলে মানে কি হয় এই যেতিয়া আমাৰ এই গছ বনিবোৰ কাটি তহিলং কৰে তেতিয়া মানে এই ছয় চিৰিকট বোৰে মানে, তেওঁলোকৰ থকা যিহেতু ঠাইবোৰ এই গছৰ ধন্দতে মানে তেওঁলোকে বাস সাজি লয়। তেতিয়াাহ'লে মানে আৰু গছৰ যিবোৰ ফল ফুল এইবোৰ খাই তেওঁলোকে মানে এ জীৱন নিৰ্বাহ কৰে, তেতিয়া যদি আমি গছবোৰ কাটি পেলাও তেতিয়াাহ'লে স। তাৰে চিৰিকতি বোৰনো ক'ত থাকিব বা অন্য জীৱ জন্তু বোৰে খাদ্য ক। কৰ' পৰা পাব গতিকে তেনেকুৱা ধৰণৰ সমস্যা। সমস্যাবোৰ হয়, আৰু ইয়াৰ লগতে মই এটা কথা কব। মানে যদি যিটো হাৰত বৰ্তমানে মানে বনাঞ্চল ধংস বা গছ বৃক্ষবোৰ কাতি। কাটি থকা হৈছে, এনেকুৱা কৰাৰ ফলতো আমি পৰ্যাপ্ত পৰিমাণে। অক্সিজেনৰো অভাৱ হ'ব।
হয় নিশ্চয় নিশ্চয় একেবাৰে সঁচা কথা কৈছা তুমি মানে যে বনাঞ্চল ধ্বংস কৰিলে যেনেদৰে তুমি ক'লা জীৱ জন্তুৰ বাসস্থান নষ্ট হৈ যায়। আৰু ইয়াৰ লগতে। মই ভাবো যে, জলবায়ু পৰিৱৰ্তনো মানে তীব্ৰ ভাৱে প্ৰভাৱ পৰে। তাৰ লগতে যিটো বি। পাত হয়, তাৰ ওপৰতো তাৰ মানে যিটো স্বাভাৱিক চক্ৰ চলি থাকে। তাৰো ওপৰতো। মানে ব্যাপকভাৱে প্ৰভাৱ পৰা দেখা যায়। অ, যদি গ। এই মানে যেতিয়া বহু পৰিমণে গছ গছনি বা বনাঞ্চল থাকিব তেতিয়াহে মানে সকলো গো। তেতিয়া আমাৰ যি। পৃথিৱীৰ চক্ৰ চলি থাকে দৈনন্দিন হিচাপত সেই চক্ৰটো আমাৰ মানে একে। একেথাৰে একে লেথাৰে সেই একে হিচাপে চলি থাকিব। কিন্তু যদি, তাৰ ওপৰত। যদি অলপ মানুহ যদি। হৈ যায়, তেতিয়া মানে সেই চক্ৰটোৰ ওপৰত বহুখিনি প্ৰভাৱ পৰে তেতিয়া অতিবৃষ্টি অনাবৃষ্টি এইবোৰ আহ, এই বহুখিনি প্ৰভাৱ বা জলবায়ু বিভিন্ন ধৰণৰ পৰিবৰ্তন দেখা পোৱা যায়। যেনে ধৰণৰ কেতিয়াবা অতিপাত গৰম। কেতিয়াবা মানে। কিবা ঠাণ্ডা এনেধৰণৰ মানে পৰিস্থিতি আমাৰ জীৱ জন্তুৰ লগতে এ মানুহবোৰৰ লগতে আৰু বিভিন্ন ধৰণৰ কীট পতংগৰ ওপৰতো বহুতো প্ৰভাৱ পেলায়। আৰু আমাৰটো মানে। একে অ যিটো আমাৰ শৃংখলা আছে পৰিৱেশটোৰ। সেই মানে এটা। ধৃনাত্মা কমি আহ
হয় হয়।
হয়।
ইয়াৰ পাছতে যদি মই কওঁ, মানে এই যিটো আমাৰ। কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ মানে কলা ধোৱা বা গাড়ীৰ পৰা উলোৱা কাৰ্বন মনক্সাইড। বিষাক্ত গেছ এই এইবোৰৰ ফলতো হয়তো প্ৰকৃতিত কেনেকুৱা প্ৰভাৱ পৰে অকণমানাৰ বিয়ে কোৱাচোন
অ মই ভাবো যে এইবোৰে মানে প্ৰকৃতিৰ ওপৰত বহুতে বেয়া প্ৰভাৱ পেলায় অ যিহেতু মানে অ কি বুলি এই কল কাৰখানা পৰা ওলোৱালে লেতেৰা আৱৰ্জনা হওঁক আহ বা লেতেৰা ধোঁৱা আৰু গাড়ী মটৰৰ পৰা ওলোৱা লেতেৰা ধোঁৱা সেই লেতেৰা ধোৱাব বি বিলাকে মানে আমাৰ পৰিৱেশৰ যিবিলাক বিশুদ্ধ বায়ু আছে সেই শুদ্ধ বায়ুতো অশুদ্ধ কৰি দিয়ে একেবাৰে মানে আৰু সেই অশুদ্ধ বায়ুৰ বাবে আমাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে আৰু তাৰপৰিও কল কল কাৰখানা পৰা ওলালে তাৰে আৱৰ্জনা সেইবোৰ যেতিয়া যায়ে মানে নদ নদী জান জুৰি পানীৰ লগত অ মিহলীয়া হৈ যায় সেইবোৰে পানীও প্ৰদূষিত কৰে
অ আৰু তাতে পানীত থকা মানে মাছকাছত তেওঁলোকৰো অসুবিধা হয়
বহুত বহুত অসুবিধা হয় আৰু মানে কি বহুতো জলজৰ পানী মৃত্যুমুখত পৰিবলগীয়া হয় সেইবোৰ যেতিয়া মানে বিষ বুলিয়ে ক'ব পাৰি বিষাক্ত পদাৰ্থ। সেই বিষাক্ত পদাৰ্থ। যেতিয়া মানে সেই পানীৰ লগত মিহলি হয় তেতিয়া জলজৰ পদাৰ্থ যিবিলাক জলজৰ প্ৰাণীবোৰ আছে সেই জলযোৱা মাছ কাছ যি কোনো জলেজৰ প্ৰাণী এই জলজৰপ্ৰানী ৰ সেই নদ নদী বা জান জুৰি থাকিবলৈ মানে একেবাৰে অ অসুবিধা হৈ পৰে তেতিয়া তেওঁলোকে হয়তো বেলেগ আহ ঠাইলৈ ঠাইলৈ গৈ পিনে স্থানান্তৰিত হব লগীয়া হয় নহতো। মৃত্যুবৰণ কৰিব লগীয়া হয়
হয় হয় একদম ঠিক কথাই কৈছা। তাই আৰু মানে আমাৰ এই যিটো। যোৱা মই ধোঁৱাৰ কথা ক'লোঁ এই ধোঁৱাৰ ফলত মানে আমাৰ শ্বাস-প্ৰশ্বাসৰো সমস্যা হয় হাওফাৰৰ আদি এনেকুৱা ধৰণৰো সমস্যা হয় নেকি।
হয় হয় একেবাৰে সঁচা কথা তাৰ ফলত মানে আমাৰ স্বাস্থ্যৰ ওপৰত বহু খিনিয়ে প্ৰভাৱ কৰে যেনেদৰে মই কলো বহুত ধৰণৰ ৰোগে দেখা দিয়ে হৃদৰোগ হওক বা এ আ আমাৰ। আৰু কি বুলি কয় কিডনিৰ বেমাৰ হওঁক বিভিন্ন ধৰণৰ আৰু পাকস্থলী বেমাৰ দূষিত পানী খালে। ৰ পাকস্থলী বেমাৰ হবেয়ে। আমাৰ ভালে নাথ। থাকিব নাথাকিব সেইবাবে মানে তাৰ ফলত ম বহুখিনিয়ে আহ ৰোগ হ'ব পাৰে যেনে আৰু কিছুমান ৰোগ আছে যেনে হাপানি আহ আৰু বিভিন্ন ধৰণৰ ফুচ ফুচৰ ৰোগ এ মানে বহু ধৰণৰ ৰোগ আৰু। এই তো। পৰিৱেশৰ লগতে আমি জড়িত হৈ আছো পৰিৱেশ যদি দূষিত হয় তেতিয়া আমিতো ভালে থাকিব নোৱাৰো। তাৰে প্ৰভাৱ আমাৰ ওপৰতো পৰিব।
নিশ্চয় নিশ্চয় একদম। অ সঠিক কথাকে কৈছা। যদি আমাৰ পৰিৱেশটোত সঠিক হৈ নাথাকে তেতিয়া আমাৰ জীৱকুলৰ ওপৰত যথেষ্ট ধৰণে প্ৰভাৱ পৰে আৰু এতিয়া যদি মই কওঁ এই যিবোৰ লেতেৰা ধোৱা দি ডাৱৰত মিহলি হৈ যোৱাৰ ফলত যি আমাৰ বৃষ্টি হয়। এচিড বৰষুণ বুলি কোৱা হয় সেই এচিড বৰষুণৰ ফলতো আমাৰ। ছালৰ ৰোগ বা জীৱ জন্তুৰ ছালৰ ৰোগ এনেকুৱা ধৰ।
বহুত বহুত বহুত বহুত ধৰণৰ। মানে ৰোগ নতুন নতুন ৰোগ হ'বলৈ ধৰে। বাৰু তুম এটা কথা। কোৱাচোন এই প্লাষ্টিক বোৰ যে আমি ব্যৱহাৰ কৰো। সেই প্লাষ্টিক পৰিবেশ। কিবা। প্ৰভাৱ পেলাইনে।
প্ৰিত ধৰণে এই প্ৰভাৱ পেলায় মানে কি হয় প্লাষ্টিকবোৰ যিহেতু মানে গেলি পচি নাযায় গতিকে। ই মানে মাটিৰ লগত মিহলি হয় মাটিৰো উৰ্বৰত। এটা শক্তি মানে অ কমাই আনে তাৰ ফলত আমাৰ খেতি পথাৰৰ মানে যি শস্য। যি পৰিমাণে মানে বৃদ্ধি হব লাগে সেই বৃদ্ধিটো মানে বাধা জন্মায় তাৰ লগতে আকৌ মানে কি হয় প্লাষ্টিকবোৰ পুৰি পেলোৱাৰ ফলতো মানে তাৰ পৰা অতি বিষাক্ত মানে গেছ নিৰ্গত হয় বা ধোঁৱা নিৰ্গত হয় ক'লা ধোঁৱা যাৰ। ফলত আমাৰ পৰিৱেশৰ মানে বহুত বেয়া বিৰূপ প্ৰভাৱ পেলায়।
হয় একেবাৰে সঁচা কথা কৈছা তুমি মানে প্লাষ্টিক মিহলি। নাযায় তাৰ ফলত মাটিৰ যিটো অ সাৰুৱা। এ মানে অ হয় গুণ সেই গুণটো মানে নষ্ট। কৰি পেলাই। প্লাষ্টিকে আৰু তাতে। হোৱা গছ গছনি হওক বা যিকোনো ধৰণৰ ঔষধি গছ লগাওক বা খাদ্যৰ কাৰণে। শস্যৰ কাৰণে যিবোৰ গছ লগাই। তাৰে মানে যিটো সাৰৰ প্ৰভাৱ প্ৰভাৱ থাকে সেইটো মানে একেবাৰে কম কৰি দিয়ে। যাৰ ফলত মানে খেতি বাতিবোৰ নষ্ট হৈ যায় বা বহুখিনিয়ে অপকাৰ হয়। সেইবাবে মই ভাবো যে মানে। বিদ্যালয় হওঁক বা মহাবিদ্যালয়ে এই এইবোৰ ক্ষেত্ৰত মানে শিক্ষাৰ্থীসকলক ভালদৰে সজাগতা দিয়াতো বহুত দৰকাৰ। বুলি ভাবো আহ শিক্ষাৰ্থীৰ দ্বাৰা মানে বিদ্যালয় হওক মহাবিদ্যালয় সমূহে বৃক্ষ ৰোপণ কাৰ্য্যসূচী কিছুমান আয়োজন কৰা উচিত বা পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চল হোৱা উচিত যাৰ ফলত মানে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মনত এই আমাৰ। পৰিৱেশৰ বিষয়ে মানে সজাগতা আনি দিব পাৰে নহয়নে বাৰু
হয় হয় একদম ঠিক কথা কৈছা। সেইবাবে মানে আমি যোৱাতটো এই বিশ্ব পৰিবেশ দিৱসত প্ৰায় আমি তিনিশ জোপা মান মানে গছ পুলি বিভিন্ন ধৰণৰ গছ পুলি বৃক্ষৰোপন কাৰ্যসূচী এটা লৈছিলো তেনেদৰে মই ভাবো মানে এ সকলোৱে যদি এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰ ল বা কেৱল মানে পৰিৱেশ দিৱসৰ দিনাই যেন অকল গছ পুলি ৰোপন কৰিব লাগে বা সেই দিনাই যত্ন লব লাগে তেনেকুৱা নহয় আমি যেতিয়াই যেনেকৈ পাওঁ মানে সুবিধা পাওঁ। আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ কৰি যাবলৈ বা পৰিষ্কাৰ চাফাই অভিযান কাৰ্যসূচীৰ কাৰ্যসূচী এনেকুৱা ধৰণৰ কৰিলেহে মানে মানে পৰিৱেশৰ সেই আগৰ পৰিবেশটো আমি ঘূৰাই পাম তুমি কি ভাবা?
এইটো একবাৰে সচা কথা কৈছা তুমি যে এই যোৱাতটো গছপুলি ৰোৱাৰ কথা কলা তুমি আজিকালি মানে মই বহুতে ভ পাইছো যে আহ বেছিভাগ মানুহে নিজৰ জন্মদিনৰ দিনা এডাল এডাল গছ পুৰি ৰুৱে এইটো মানে এ বহুতে ভাল অভ্যাস হয় মই ভাবো যে এইটো মানে এই অভ্যাসটো সকলোৱে আহ মানে গ্ৰহণ কৰা উচিত নহয়নে
হয় হয় ঠিক কথা কৈছা এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ কৰি থাকিলেহে মানে আমি আমাৰ সমাজলৈও বা নৱ প্ৰজন্মলৈ এটি মানে বাৰ্তা দিব লাগে পাৰিম যে আমি পৰিৱেশ থাকিলেহে মানে আমি মানৱ জাতি বা জীৱকুল থাকিব। নহয় জানো
একেবাৰে সঁচা কথা আৰু মই ভাবো যে এই বিদ্যালয় মহাবিদ্যালয় বা থলুৱা মানুহৰ লগতে চৰকাৰেও মানে পৰিৱেশ সুৰক্ষা কৰাত মানে আহ নিজৰ। দায়িত্ব গ্ৰহণ কৰা কাৰণ হয় পদক্ষেপ বিভিন্ন ধৰণৰ হয় যেনে ধৰা তোমাৰ। এই বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা বা বন সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰ কাৰণে আৰু সজাগতা কাৰ্যসূচী কিছুমান মানে আহ চৰকাৰে আগবঢ়াব লাগে যাৰ ফলত আমাৰ পৰিৱেশটো প্ৰদূষণ হোৱাৰ পৰা বা পৰিবেশ দূষিত হোৱাৰ পৰা এ ৰক্ষা পৰে নহয়নে।
হয় হয় একদম ঠিক কথাই কৈছা। তেনেকুৱা কৰিলেহে আমাৰ পৰিৱেশ মানে এ আমাৰ সঠিক ৰূপত আমি চলি যাই থাকিব পাৰিম মানে আমাৰ জীৱ
হয় একেবাৰে সঁচা কথা কৈছা তুমি। ঠিক আছে বাৰু আজিৰ আলোচনা ইয়াত সামৰোঁ নেকি? ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পাতিম ধন্যবাদ।